নমস্কাৰ নমস্কাৰ! গুড মৰ্ণিং!
গুড মৰ্ণিং!
অহ' কি কৰিছে?
আছো এনেই।
অ' অ' খোৱা-বোৱা হৈছে?
খোৱা-বোৱা হ'ল বাৰু।
অহ' অহ'।
মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰো। অ' আপুনি কি কি কৰি ভাল পায়?
মই মইতো এনে জাৰ্ণি কৰিও ভাল পাওঁ বাৰু। কেতিয়াবা আজৰি টাইম পালে উপন্যাস পঢ়ি ভাল পাও, তেনেকে গল্প পঢ়ি ভাল পা পাওঁ, তাতে ঘৰৰ কাম বোৰ কৰিও ভাল পাওঁ বাৰু। এনে শাক পাচলি ৰুৱা। কৰিও ভাল পাওঁ, তেনেকুৱা আৰু।
অ' এনে কি কি শাক-পাচলি কৰি পাইছে আপুনি?
মই এনেই তেনে বিজনেচকে কৰা নাই। ঘৰত খাব কাৰণে আৰু ঘৰৰ কাৰণে তেনেকে। কৰিছো, মই ৰুইছো ইয়াতে তিয়হ লগাইছো, এ তাতে লেচেৰা লগাইছো। তাতে কুন্দুলি, পটল তেনেকে লগাইছো। তাত দুন্দুলি আৰু কোমোৰা। কোমোৰা চিনি পায়?
অ, চিনি পাও বাৰু।
অ, তেনেকে জাতিলাও, কোমোৰা আৰু ৰঙালাও তেনেকে বহুত বেছি কৰা নাই দুজোপা, এজোপা, দুজোপা তেনেকে লগাই থৈছো লাগিছে বাৰু ঘৰৰ কাৰণে খাব পৰা হৈছে আৰু কিনিব লগ লগা নহয় আৰু সপ্তাহটোৰ কাৰণে হৈ যায় আৰু।
হয় অ,
হয়-হয় কওক?
অ, এনেই সেইবোৰ আমি খেতি কৰোতে উম, তাত কিবা সাৰ ব্যৱহাৰ কৰা হয় নেকি?
সাৰ মানে মই এনে গোবৰ সাৰ দিওঁ তেনেক এ বেলেগ সাৰ একো প্ৰয়োগ নকৰো মানে অকল গোবৰ সাৰ দিয়ে কৰো। আৰু বেলেগ সাৰ দিয়াতো মানে স্বাস্থ্যৰ পক্ষেও বহুত বেয়া হয়। এইটো কিনি খাবলৈও ভয় লগা হয় আজি আজিকেলিটো কিনি খোৱা মানে বিষ খোৱা নিচিনা হয় তাতে চব সাৰ প্ৰয়োগ কৰে ন' আজিকালিটো বহুত বহুত সাৰ দিবলৈ লৈছে মানুহবোৰে বিজনেচৰ কাৰণে যিটো কৰে তে এতিয়াতো সাৰ দিয়াই হয় আৰু এনে নেচাৰেলি বস্তুটোত তেনেকে পোৱা নাযায়েই এই সেইকাৰণে ঘৰতে এজোপা-দুজোপা হলেতো লগাই থলে ঘৰৰ কাৰণে হৈ যায়। সেইটো কাৰণে মই কিনি গাব লগা জাত তে নহয় সেইকাৰণে ঘৰতে লগাই দিওঁ আৰু এজোপা -দুজোপা তাৰ পৰাই খাব পৰা হয় আৰু ঘৰখন যেনে তেনে সপ্তাহটোৰ কাৰণে হৈ যায় আৰু। আপুনি এইবোৰ কৰি ভাল পায় নে?
অ', খেতি কৰি ভালেই পাওঁ বাৰু কিন্তু মই তেনেকে ঘৰত, অলপ মা দেউতাক এনেকে হেল্প কৰো। কেতিয়াবা, নিজে অকলে কৰি পোৱা নাই।
অ', হয় নেকি?
আপুনি এনে কি কি শাক পাচলি খাই ভাল পায়?
মই শাক পাচলি, শাক পাচলিৰ ভিতৰত চব-চব বস্তুয়ে ভাল লাগে বাৰু মই। এনে শাক বোৰো ভাল লাগে, লাই শাক বোৰো ভাল লাগে, কুতৰা শাক সেইবোৰো ভাল লাগে ম মানিমুনিটো বহুত প্ৰিয় হয় মোৰ, আৰু ঢেঁকীয়া শা টো বহুত ভাল লাগে, তেনেকে শাকৰ ভিতৰত এইবোৰ ভাল লাগে আৰু। পাচলি-পাচলি বুলি ক'লে-ক'লে চব পাচলিয়ে ভাল লাগে, তিয়হ ভাল লাগে, ৰঙালাও, কোমোৰা সেইবোৰ খাওঁ, সেইবোৰ ভাল লাগে।
হয়।
আপোনালোকৰ ঘৰত কি কি খেতি কৰা হয়?
আমাৰ তেনেকে বডিমাহ তিয়হ, কোমোৰা আৰু বেঙেনা সেইবিলাকে কৰা হয়।
হয়, হয়। অ'। তেনেকে চাগে গোবৰ সাৰ দি কৰে নে কি? বিজনেচৰ কাৰণে কৰে নে?
নাই নাই, বিজনেচৰ কাৰণে নহয় ঘৰৰ কাৰণে কৰা হয়, হয় গোবৰ সাৰেই দিয়া হয়। বাকী, বেলেগ একো সাৰ দিয়া নহয় আৰু গোবৰ ঘৰৰ গোবৰৰ সাৰটোকে দিয়া হয়।
টো দিলে যথেষ্ট খিনি ভাল হয় আৰু বেলে-বেলেগ দিব লগীয়া নহয়ে মানে। মানে ঘৰৰ কাৰণে কৰিলেতো বহুত ভাল ন', গোবৰ সাৰ দি কৰিলে আৰু তেনেকে বেলেগ সাৰ প্ৰয়োগ কৰিলে খাবলৈও ভয় লগা হয় নহয়। আজিকালি যিহে বেমাৰ হৈছে।
স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক বুলি জনা যায় আৰু ন' বেলেগ বেলেগ মেডিচিন ব্যৱহাৰ কৰিলেম
হয় হয়, আজিকালিতো বেমাৰত অকনমান বেছিয়ে হৈছে, সৰু ল'ৰা ছোৱালী বহুত কাহ জ্বৰ, চৰ্দি বহুত হৈছে আপোনালোকৰ পালে হৈছে নাই নাজানো, আমাৰ ফালেতো বহুত বেমাৰ হৈ আছে। হয়, কেইদিনমান আগতেটো স্কুলো বন্ধ দিয়া হৈছিলে বেমাৰ বেছি হোৱাৰ
অ', হয় হয়।
বহুত ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী বোৰে বহুত জ্বৰ হৈছে কিছুমানৰ কিছুমানৰ কাঁ চৰ্দি, বমি তেনেকুৱা হৈ-হৈছিলে। কেইদিন অলপ কমিছে বাৰু, গৰমটো অলপ কমিছ যিহেতু
হয়।
আপোনালোকৰ ফালে এইটোয়া অচব ঠিকে আছে আৰু, আমাৰ তেনেকে, হয় হয়। ভালে ভালে, আজিকালিতো বেমাৰ বুলি ক'লে বহুত ভয় লগাই হয় আৰু
হয়।
কতকে ভাল হব নোৱাৰি। এনে কাহ চৰ্দিটো নৰ্মেলি হয় আৰু চৰ্দিটো লাগি থাকিলে কেতিয়াবা মূৰৰ বি সেইবোৰ নৰ্মেলি হয় আৰু বমি চমি হ'লেতো বহুত ভয় লগা হয় তাতে সৰু ল'ৰা ছোৱালী, ল কিবা, আইচক্ৰীম খাব তাতে বাহিৰৰ বস্তুবোৰ খাব সেইবোৰ খাই বেছি মানে ৰিয়েকচন হৈ যায় ইহঁতৰ
উম
বুজি নাপায় ন ইিহঁতে খাব বিচাৰিলেতো খায়েই
হয়
তেনেকুৱা হৈ যায়
আ অল চাব্জেক্ট ল
অ হয় নেকি অলচ
অ ত
অ অ অভিজ্ঞতা আপোনাৰ কওকচোন বাৰু
অভিজ্ঞতা স্কুলৰ ফালৰ পৰা কবলৈ গলে মোৰ ভালেই ল বাৰু ল'ৰা ছোৱালীৰ লগত থাকি ভালেই লাগে
অ অ হয়!
ক'ব নোৱাৰা সেইটো এক্সপিৰিয়েঞ্চ হ'ল আৰু মোৰ
হয় হয় হয়!
উম!
সৰু ল'ৰা ছোৱালী এনে পঢ়াইও ভাল লাগে হয়নে
পঢ়াই ভাল লাগে হয়।
হয় হয় ইহঁতৰ লগত দিনটোোতো ইহঁতৰ লগতে পঠাব লগগীয়া হয় আৰু
হয় অ!
অ তাতে আপুনি ষ্টেলতো থাকে ইহঁতৰ লগতে থাকিব লাগে ৰাতিও ইহঁতৰ লগতে থাকিবলগীয়া
অ দিন ৰাতি সিহঁতৰ লগতে থাকিব লগগীয়া হয়,
ঘৰতো বন্ধ টাইমত হে ঘৰত যোৱা হয়।
হয় হয়
অ ঠিকে আছে ঠিকে আছে। এনে আপুনি কি খাই ভাল পায়? খোৱা এনে মাছ মাংস বা শাক শাক পাচলি তাৰ ভিতৰতে কি খাই বেছি ভাল পায়।
এতি মই মাছ খাইে ভাল পাওঁ বাৰু
অ হয় নেক হয় হয়।
আক
মাছ এনে কিহৰ লগত বনাই খাই ভাল পায় বা আপুনি!
কি কৈছে?
মাছতটো কিহৰ লগত বনাই খাই বেছি ভাল পায়।
মাছ মই এ টেঙা বস্তুৰ লগত বনালে বেছি ভাল পাওঁ যেনেকে ত টেঙা টেঙা মৰা
হয় হয় হয় হয় হয় ভাল লাগে বাৰু ঔটেঙা ওলাইছে নে আপোনালোকৰ ভালে
ঔটেঙা মই দেখা নাই এতিয়ালৈকে ওলোৱা
অ অ বজাৰত পায়।
বজাৰত পাই অ
অ তেহে আমাৰ ইয়াত কিনি খাব লগা হৈছে গাঁৱত কিন্তু কিনি খাব লগা নহয় গাঁৱত গ'লে। বহুত ভাল লাগে অ টেঙা এতিয়াই খাবলৈ ভাল অকমান কুমলীয়া হৈ আছে যে বুঢ়া হলে খাবলে ইমান ভাল নালাগে আৰু
নালাগে হয়।
কুমলীয়া হৈ থাকোতে টো মোৰ প্ৰিয় বাৰু এনেই গাহৰি মাংসৰ লগতো বহুত ভাল পাওঁ। আৰু মাছৰ লগতো ভাল লাগে এনে দালিত দিলোঁ এনে এনেই দালিত দিলোঁ ভাল লাগে।
খায়ো ভাল লাগে।
হয়, হয়, ঔটেঙাটো ভাল লাগে বাৰু, খা-খালি কুমলীয়া, কুমলীয়া টাইপত হ'ব লাগে তেতিয়া বেছি ভাল লাগে বুঢ়া হ'লে ইমান ভাল ভাল নালাগে আৰু বুঢ়া হ'লে মানে কিবা খাবলে কিবা নিচিনা হৈ যায়।
ৰসটো কমি যায় যে।
কমি যায় আৰু খাবলৈও কিবা বুঢ়াটো চোবাই মানে ভাল নালাগে।
অ', হয়।
তেনেকুৱা এটা হয়ে যায়। অ', এনে মাংস ভিতৰত কোনটো মাংস বেছি খায় আপুনি ভাল পায়?
মাংসৰ ভিতৰতো মই লোকেলটোৱে খাই ভাল পাওঁ।
অ', অ', অ', হয়, লোকেল চিকেন?
অ', হয়।
অ', অ', মোৰ মাংসৰ ভিতৰত গাহৰি মাংসই বেছি ভাল লাগে বাৰু। ঔটেঙা, মাটি দালি। তেনেকে শাক এ লাই শাকৰ লগত তেনেকে
হয়, হয়, গাহৰি মাংস এনে লাইশাক লগত ব'ইল কৰি ভাল লাগে ন' খাই, মই আগতে খাইছিলো এতিয়া
খাইছে অ। মদ খাই খাও ঔটেঙা আৰু গাহৰি মাজে সময়ে এতিয়া খাও এতিয়াতো ঔটেঙা ওলাইছে নহয় চিজন হৈছে খাব খাবলে ভাল লাগে মানে এতিয়া।
হয়।
খালি গৰমটো কাৰণে ইমান খাবলে বেয়া আৰু গৰমটো বহুত বেছি হৈ হৈছে যে আকৌ গাহৰি মাংসতো বহুত তেল নহয় জানো চৰ্বি আছ ছে বহুত সেইটো কাৰণে ইমান খোৱা নহয় আৰু মাজে সময় চলি থাকে আৰু
হয়।
তেনেকুৱা আৰু হোষ্টেলত আপোনালোকৰ খানা কেনেকুৱা হয়?
হোষ্টেলৰ খানা ঠিকেই
ঠিকেই দিয়ে ন?
ঠিকেই দিয়ে হয়।
অ মাছ মাংসটো তেনেকে
আহ আমাৰ ইয়াত মাছ মাংস নচলে নিৰামিষ হয়।
অ অ গোটেই বাৰটোতে নিৰামিষ দিয়ে নে অহ অহ হয় নেকি
হয় ইয়াত সুমোৱাবও নিদিয়ে বা বনাইওতো নিদিয়েই এনে আমি বাহিৰৰ পৰা আনি খাওঁ বুললেও নিদিয়ে মানে আমি গলে মানে বাহিৰতে খাব লাগিব।
অ হয় নেকি
পাৰে ইয়াত ভিতৰত সোমাব নিদিয়ে।
অ হয় নেকি মাছ মাংসটো এলাহও নহয় মানে তাতে। আহ আহ। ঠিকে আছে বাকী ঠিকে আছে আপোনাৰ লগত কথা পাতি ভাল লাগিল। আকৌ লগ পাম।